হেল্ল'।
অ' বন্ধু কি কৰি আছা? হেল্ল'।
এ' আছো ৰ'বা এনেই। তুমি কি আছা?
মইও এনেই আছো আৰু গৰম দিছে ন' আজি বহুত কিনো কৰিম এনেই বহি আছো ফেনৰ তলতে। চাহ-পানী খালা?
চাহ-পানী তোমাৰ এই অলপ আগতে উঠিলোঁ, পানী খালোঁ, ৰ'বা চাহ খোৱা নাই এতিয়া খামেই ৰ'বা।
অহ', ইমান দেৰিকে উঠিলে যে কালি খেলা চাই আছিলে চাগে মোৰ দৰে।
অঁহ', -হাঁ, কালি তোমাৰ ফ্ৰান্স আৰু নৰবেৰ খেলা আছিলো ন' তাকেই চাই আছিলো ৰ'বা।
অ বাকী কিন্তু এই দেৰিকে উঠাটো বৰ বেয়া অভ্যাস এ আমাৰ যিবিলাক দৈনন্দিন অভ্যাসৰ বতৰত ভিতৰত এইটো চবতছে বেয়া অভ্যাসৰ মই ভাবো ময়ো কালি চাইছো খেলা কিন্তু মই এই বহুত জল্ডিয়ে উঠিছো দিয়া আজি বহুত জল্ডিয়ে সাৰ পালো
ভাতটো আৰু ভাল বাৰু দিয়াচোন তোমাৰ সেইটো স্বভাৱটো মানে তোমাৰ কি বুলি সেইটো হেবিট ন আমাৰ সেইটো যি আমাৰ দৈনন্দিন জীৱনৰ যিটো তোমাৰ দেৰিকে উঠা যিটো হেবিট সেই হেবিটতো কিন্তু আমি ভাল কাৰণে গুচাব লাগিব ভালদৰে মানে সুস্বাস্থ্য হৈ থাকিব লাগিব সুস্বাস্থ্য হৈ থাকিবলৈ
হয় দিয়া পিছে তুমি কেতিয়াবা ভাবিছানে মানে আমাৰ যিটো জীৱন সেইটোতো আচল তে ডাঙৰ ডাঙৰ সিদ্ধান্ততকৈ এই যিবিলাক আমাৰ দৈনন্দিন অভ্যাস ন তাৰ ওপৰত বেছি নিৰ্ভৰ কৰে এই বুলি ভাবা নে তুমি কেতিয়াবা
অ কিয় নকৰিব হয়তো কাৰণ চোৱা যদি আমি সৰু সৰু যিবিলাক কাম আছে সেই কামবোৰ কৰো পাজনে ধৰি লোৱা এই তুমি ক'লা অলপ আগতে এ উঠা হওক সোনকালে ৰাতিপুৱা উঠা হওক বা সোনকালে ৰাতি শুৱা হওক ধৰি লোৱা তোমাৰ সৰু সৰু যিবিলাক ব্যয়াম অলপ অলপ ব্যায়াম কৰা হওক বা নিজৰে ধৰি লোৱা এই পঢ়া শুনা কাম এই পঢ়া শুনা কামবোৰ যেতিয়া লাহে লাহে অলপ অলপকে হ'লো কৰি থাকিম আমাৰ জীৱনটোত আৰু তেতিয়া আমাৰ সেই মানে সেই কামবোৰে মানে আমাৰ জীৱনত অংশ হৈ পৰিব ন এতিয়াতো আমি কেনেকোৱা কৰো আমি মানে কেতিয়াবা মন গলৈ উঠিছো কেতিয়াবা ন নাই নাই গলে নুঠো সেনেকোৱা হৈছে আৰু সেনেকোৱা নহয় ন তোমাৰ মানে আমি সদায় লাহে লাহেকে অলপ অলপকে মানে কামবিলাক কৰি যাব লাগে তেতিয়াহে আমি আৰম্ভণিটোৰ পৰা শেষলৈ মানে মানে সফলতা পাবলৈতো এইখিনি লাগিবই ন মানে এইখিনিতো কৰিলে আমি সফলতা পাম নহ'লে আমি কেনেকৈ সফলতা অৰ্জন কৰিব পাৰিম, নোৱাৰোঁ ন'। সফলতাটো তই লাহে সৰু সৰু কামবোৰৰ পৰা পাম ন ডাঙৰ সফলতা।
হয়, দিয়া ময়ো মানে কেতিয়াবা ঠিকে তোমাৰ দৰে অনুভৱ কৰোঁ আৰু। ত' মানে আগতে মই ভাবিছিলোঁ যে তোমাৰ এই সফল হ'বলৈ কেৱল যিবিলাক ডাঙৰ-ডাঙৰ কাম, হয়তো একবাৰে ডাঙৰকে সিদ্ধান্ত ল'লে হৈ যাব আৰু। কিন্তু মানে পিছত বুজিলোঁ তোমাৰ সৰু সৰু কামটো আজিৰ পৰা আৰম্ভ কৰোঁ। নিজৰ জীৱন যিটো শুধৰাবলৈ চেষ্টা কৰোঁ সৰু সৰু। পদক্ষেপ লয়, তেনেহ'লে মানে এই যিটো চোৱা জীৱনৰ প্ৰতিদিনে যিবিলাক নিয়ম উ অটমেটিকেলি আহি যায় ন সদায় সদায় কৰি থকাৰ পিছত ত সেইবোৰে মানে সফলতাত বহুত যথেষ্ট সহায় কৰে দিয়া আৰু ধৰা আমি যদি প্ৰতিদিনে এতিয়া অলপ অলপ শিকো বা নিজৰ স্বাস্থ্য যত্ন লও বা সময়ৰে মূল্য বুজে ন তেন্তে মানে কি হ'ব যিটো আমাৰ জীৱন সেই জীৱনটো মানে সলনি হব আৰম্ভ কৰিব হয়নে
নিশ্চয় এতিয়াও নকৰিবনো এই ধৰি লোৱা মোৰ মতে আৰু এই তুমি ধৰি লোৱা দিনটো কেনেকোৱা আৰম্ভ কৰা মানে মই কৈছো আৰু তোমাক তোৰ ৰাতিপুৱা কেনেকে আৰম্ভ কৰিছে দিনটো এ ধৰি লোৱা অলপমান সোনকালে উঠিছা। ধৰি লোৱা ৰাতি তোমাৰ শুৱাতে দেৰি হৈছে, তো অলপমান দেৰি হ'বই দিয়াচোন কাৰণ মানুহকটো ছয় ঘণ্টা বা সাত ঘণ্টাৰটো যিটো অ' অ ঘুমটি এ সেইটো টোপনিটো লাগেই দিয়াচোন। ছয় ঘণ্টা পাচ ঘণ্টা টোপৰি নামাৰিলে মানুহে হেন তোমাৰ অলপ। সেইটো কোৱা হয় দুৰ্বল দুৰ্বল অনুভৱ কৰে আৰু তো সেইকাৰণে বাৰু ঠিক। ঠিকে আছা তুমি ৰাতি দেৰি লৈ আছা উম অ খেলা চাইছা যিহেতু তো দেৰিকৈ উঠিছা। কিন্তু তাৰ পিছত কি কৰিছা, সেই সেইটোহে মানে অ', মানে সেই কৰে আৰু মেটাৰ কৰে কবলৈ গ'লে। ধৰি লোৱা দিনটো কেনেকুৱা আৰম্ভ কৰিলা, বা তাৰ ওপৰত কিমান মানক মানে ব্যায়াম কৰিলে নে অ মানে উঠি কেনে অলপ। নিজৰ দেহাটো চালা বা অলপ মানে ধৰি লোৱা অলপ ঘৰতে এনেই। ষ্ট্ৰেছিং কৰিলা আৰু অ', গাটোৰ এনেকুৱা আৰু এইবিলাক কাম পুৱাতে উঠিলে তেতিয়াত তোমাৰ মানে গাটো অলপ শৰীৰ চলাচল হৈ থাকিব তেজবিলাক চলাচল হ'ব এনেকুৱা আৰু। বাকী তোমাৰ আমাৰ যি আ। আমাৰ যিটো দিন আৰু সেই দিনটো আমি কেনেকৈ মানে খোৱা লোৱা হওঁক বা তোমাৰ এই। আৰু নিজৰ চাফ চিকুণতা হওঁক বা তোমাৰ অন্যান্য যিবিলাক কাম আছে, সেইবিলাক কেনেকে কৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰে দিয়াচোন এইবিলাক। মানে এইবিলাক আৰু কৰে আৰু মানে কি ক'ম আৰু ইয়াৰ ওপৰত, তুমি কোৱাচোন অলপ আৰু?
এ ঠিকে কৈছে দিয়া, এতিয়াতো মানে কি কৰোঁ মই আজিকালি নিজে এটা চেষ্টা কৰোঁ আৰু। কে যি মানে উঠিয়ে যেতিয়া টোপনিৰ পৰা উঠো উঠিয়ে মানে। এ মোবাইল ফোনটো চাবলৈ অলপমান নাচাবলৈ চেষ্টা কৰোঁ আৰু কাৰণ, জানাই আমি মানে বিছ তোমাৰটো মোবাইল ফোনটো হাতত লওঁ ন। আগতেটো মোৰ এনেকুৱা আছিল চকু মেলিয়ে মানে ফোনতটো লাগেই হাতত, তাৰ পিছত কেনেকে সময় পাৰ হৈ যায় সেই বিচনাত গমেই নাপাওঁ তোমাৰ এই সামাজিক মাধ্যমবোৰ চাই চাই। কিন্তু এতিয়া মানে অলপ সলনি হৈছে আৰু এতিয়া মই উঠ। উঠো ৰাতিপুৱা উঠি তোমাৰ আহ মুখ-চুখ ধুওঁ মুখ ধুই পেলাই তোমাৰ গৰম পানী অকমান কৰোঁ, কৰি কেনে দিনটোৰ বিষয়ে কি কৰিম কি নক কৰিম কেনেকৈ পাৰ কৰিম সেই বিষয়ে ভাবোঁ, তাৰপিছহে মোবাইলটো লওঁ আৰু হাতত।
এইটো কিন্তু একদম ভাল কাম কৰিছে দিয়া তুমি। মানে এইটো তোমাৰ লেখত ল'ব ল'বলগীয়া কাম আৰু ময়ো তোমাৰ বাকী খিনি নকৰিলেও কিন্তু ৰাতিপুৱা যিটো পানী গিলাছ খোৱা হওঁক বা। তোমাৰ সেইখিনি অলপ ভাল খোৱা বস্তু হওঁক। এইটো কেতিয়া স্বাস্থ্যৰ ওপৰত বা তোমাৰ এটা ভালদৰে জীৱন যাপন কৰিব আৰু তোমাৰ এই দৈনন্দিন যিবিলাক অভ্যাস আছে সেইবোৰ তোমাৰ অ', বৰ্তাই ৰাখিবলৈ তোমাৰ খাদ্য কিন্তু বহুত প্ৰয়োজনীয়। যি আমাৰ খাদ্য। খাদ্য বস্তুবিলাক আছে যিটো আমি খাওঁ সেইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ। ভূমিকা পালন কৰে আমাৰ স্বাস্থ্যৰ লগতে ই-ইয়াৰ ওপৰতো। দৈনন্দিন জীৱন যিটো আছে সেই দৈনন্দিন জীৱনত তোমাৰ। এ, ধৰি লোৱা আজিকালি মানে, ইমান ব্যস্ততা ন' মানুহৰ, ত' সেই ব্যস্ততাৰ বাবে বহুত মানুহে মানে বাহিৰতে মানে খাদ্য নহয় বেছিভাগ খাদ্য এই ফাষ্টফুড হওক বা তোমাৰ অন্যান্য যিবিলাক খাদ্য বাহিৰৰ খাদ্য এইটো ধৰি লোৱা ম'মো চাওমিন অ ফুচকা হওক বা পিজ্জা বাৰ্গাৰ এইবিলাক মানুহ আজিকালি বাহিৰতে খায় ন খাদ্যবিলাক এ ভাতে তোমাৰ ভাত আঞ্জাও সেইবিলাকে মানুহ বাহিৰত খায় ত' সেইবিলাক মানে তাৰ মানে কি হয় মানে যিটো ঘৰৰ যিটো আঞ্জা বা ঘৰৰ যিটো সোৱাদ সেইটো সোৱাদ পাহৰি যোৱাৰ লগতে যিটো স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে সেইটোও বহুত দেখা যায় এই মানে কেতিয়াবা আৰু সমস্যা হয় ধৰি লোৱা এই প্ৰতিদিনে যিবিলাক মানে যিহেতু চলিছে আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ সেইবিলাকৰ প্ৰভাৱ বহুত পৰে আৰু আৰু ধৰি লোৱা তোমাৰ সময়মতে কিছুমানে খোৱা নকৰে এই ধৰি লোৱা তুমিয়ে মোক অ তুমি মানে দেৰিকে খোৱাতো তুমি ধৰি লোৱা এই দুপৰীয়াৰ আহাৰটোৱে মানে বহুত দেৰিকে খোৱা চাৰিটা পাঁচটাত টো নকৰিবা তেতিয়া এতিয়া তেতিয়াহ'লে তোমাৰ যিটো শৰীৰ আছে সেইটো শৰীৰটোৱে মানে অলপ মানে যিটো চলাচল সেই চলাচলটো অলপ বেলেগ ধৰণে কৰি দিব ত সময়ৰ যিটো খোৱা খাদ্যটো সময়ত খাব লাগে আমি মোৰ মতে আৰু ত' তুমিও অ সময়ৰ খাদ্য সময়ত খাবা আৰু আৰু পুষ্টিকৰ খাদ্য খাবা তেতিয়াই তুম তুমি ভালদৰে থাকিবা পাৰিবা সুস্থ হবলৈ থাকিব পাৰিবা আৰু যিমানে সুস্থ হ'বলৈ থাকিব পাৰিবা তুমি সিমানে কামবোৰো কৰিব পাৰিবা যদিন তুমি বেমাৰী হৈ যোৱা বা যদিন তোমাৰ বেমাৰ আহি পৰে তেতিয়া চোন এই কাম বোৰ কৰিব নোৱাৰিবা ঘৰতে এনে বিচনাতে পৰি থাক কিবানো কাম কৰিবলৈ ইচ্ছা নাযাব ত' মই ভাবোঁ আমি খোৱাৰ সময়ৰ লগত আমি খোৱা খাদ্যৰ লগতে খোৱাৰ সময়ত টো নিৰ্যাৰণ কৰিব লাগে আৰু মানে জানাই তুমি কিছুমান ডাঙৰ ডাঙৰ যিবিলাক মানুহ আছে তেওঁলোকে কিমান পুৱা ৰাতিপুৱা উঠি কিনে ৰাতিপুৱা খাদ্য খায় অ অ গধূলিয়ে খা খাদ্য খাই কিনে শুই দিয়ে আৰু ৰাতিপুৱা উঠে আৰু এনেকুৱা মানে তেওঁলোকে মানে এটা টাইম নিৰ্ধাৰিত কৰা আছে সেই টাইম নিধাৰিত মতে খাই আৰু সেইকাৰণে চাগে তেওঁলোক আজি ইমান সুচ ট আছে বা তেওঁলোক আ
হয়
আজি ই এ আমি বৃদ্ধ সেই বৃদ্ধ দেখা নাপাওঁ ধৰি লওক এতিয়াও মানে যিটো ডেকা জীৱন ডেকা জীৱনটো বা ডেকা যি চেহেৰা সেই দা চেহেৰাটোৱে এতিয়া মান বৰ্তাই ৰাখিছে তেওঁবিলাকে সেইটোৱে আৰু
ঠিকে দিয়া মানে এই আজিকালি তুমি যিটো খাদ্যৰ কথা ক'লা আজিকালি মই খাদ্য মানে কি খাদ্য নাখালেও তোমাৰ উম আগত তে মানে মই বহুত পানী কম খাইছিলো এতিয়া চেষ্টা কৰো মানে দিনটোত যিমান পাৰো পানী খাওঁ তাৰোপৰি তোমাৰ এই যিবিলাক আমাৰ ষ্ট্ৰিট ফুড থাকে আমি জাংক ফুড বুলি যে কওঁ সেইবিলাক মানে আগৰ তুলনাত বহুত কমাইছোঁ প্ৰথমে মানে অলপ কঠিন আছিলে চ কময়তো কাৰণ তুমি জানাই সদায় সদে খাই থকা বস্তুটো এৰি দিয়া হঠাৎ সম্ভৱ নহয় কিন্তু এতিয়া নাখাই নাখাই মানে অলপমান অ অভ্যাস হৈ গৈছে আৰু তিয়া খাবলে মন নাযায় এতিয়া মানে নোখোৱাৰ ফলত অলপমান শৰীৰটো সুস্থ থাকে আৰু যিটো কাম কৰা উৎসাহ সেইটোও থাকে দিয়াচোন মানে কি ক তুমি যিটো ক'লা মানে আহ ভাল অভ্যাসৰ কথা বা বেয়া অভ্যাহৰ কলা কথা মোৰ মনত হয় আৰু যে তোমাৰ ভাল অভ্যাস যদি গঢ়ি তোলাৰ লগে লগে! বেয়া অভ্যাস আমি যদি এৰি দিও ন সেইটো কিন্তু চবতচে বে প্ৰয়োজনীয়। মানে এনেকুৱা নহয় যে তুমি ভাল অভ্যাস এটা কৰি আছা সদায় সদায় তাৰ লগত তুমি তোমাৰ বেয়া অভ্যাস বোৰো! একেলগে লৈ যাই আছা তেনেহলে কোনো ধৰণৰ তুমি! আ মানে তোমাৰ! দৈনন্দিন জীৱনত কোনো ধৰণৰ একো বস্তু সলনি হোৱা নেদেখিবা। যেনে তুমি ধৰা এতিয়া অযথা সময় নষ্ট কৰাই হওঁক বা কাম পিছুৱাই ৰখাই হওঁক বা অতিৰিক! ক্ত ভাৱে আমি যিটো মোবাইল ব্যৱহাৰ কৰোঁ সেইবোৰ এই অভ্যাসবোৰে আমাৰ কি কৰে ধীৰে ধীৰে! আমাৰ যিবিলাক সম স মূল্যবান বস্তু ন মূল্যবান সময় সেইবিলাক নষ্ট কৰি দিয়ে ন। যদি আমি এই প্ৰতিদিনে অলপ সচেতন হওঁ তেন্তে মানে এইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু মানে এই বেয়া যিবিলাক সৰু সৰু অভ্যাস সেইবোৰে যদি আমি প্ৰথমে নোহোৱা কৰিব পাৰোঁ ভাল অভ্যাস আৰম্ভ কৰা আগতে তেনেহ'লে মই ভাবো তোমাৰ আহ যথেষ্ট সহায় হ'ব আৰু কাৰণ তুমি যদি সদায় সদায় অলপ অলপকেও কৰা তেনেহলে সলনি কৰিবলে ইমান ত কঠিন নহয়তো কিন্তু যদি তুমি একেবাৰে এটা বস্তু সলনি কৰিম বুলি ভাবিছা তেতিয়াহে তুমি মানে সেই বিষয়ে অলপমান কঠিনতা পাবা বা সেই বিষয়ে তুমি কৰিব টান পাবা কাৰণ এটা এটা সৰু সৰু কাম কৰিলে সেইটো অভ্যাসত পৰিণত হয় ন কিন্তু তুমি যদি হঠাৎ কৰিব খুজিছা এদিন তেতিয়া হ'লেতো সেইটো অভ্যাস নহয়। মই এতিয়া চেষ্টা কৰোঁ আৰু এতিয়া তোমাৰ প্ৰতি মাহাত তোমাৰ অন্তত্ব এটা নতুন ভাল অভ্যাস গঢ়ি তুলো নিজৰ মাজত সেইটো চেষ্টা থাকে। বাৰু এই বিষয়েটো জীৱনত বহুত দৰকাৰ হয় দিয়াচোন জানিবলৈ অভ্যাসৰ বিষ বিষয়ে বা দৈনন্দিন জীৱনত কেনেকুৱা প্ৰভাৱ ইয়াৰ অভ্যাসবোৰে কেনেকুৱা ধৰণৰ! আহ মিশ্ৰিত তোমাৰ পৰিবেশৰ সৃষ্টি কৰে দৈনন্দিন জীৱনত বাকী এই বিষয়ে তোমাৰ পিছত কেতিয়াবা অফ।
অ' হ'ব দিয়া তে পিছত কেতিয়াবা আৰু এই বিষয়ৰ ওপৰত কথা পাতিম দিয়া।